শুনিছ নাই।
অ', শুনিছোঁ শুনিছোঁ ক। হেল্ল'।
শুনা পাইছোঁ নে।
অ', অ', পাইছোঁ পাইছোঁ অ', শুনিছোঁ।
কি কৰি আছ?
এয়া আছো এ মানে মই মিউজিকত মানে গায়ন বায়ন শিকাই আছে তাৰ প্ৰেক্টিচলে যাবলৈ ওলাইছোঁ আৰু।
ভাত পানী খাই উঠি।
অ', ক কি মানে কিহত যা টমটমত যাওঁ নে নে স্কুটিলৈ যাওঁ।
অ', অ', ঠিকেছে তোৰ এই নেটৱৰ্কতটো ভালকে অহা নাই অকনমান বাহিৰলে ওলাই যাচোন। মই ঘৰতে আছোঁ তোৰ হেৰিয়া শুনি আছোঁ মই।
অ', অ', ক
অ', তই মিউজিকত কি শিক বুলো।
মিউজিকত এই হেৰি এইকেইদিন মানে আমাৰ গায়ন বায়নৰ হে কৰ্মশালা দি আছে।
অ'।
এ তাৰ তালৈকে গৈ সেই মানে এইকেইদিন মানে দুদিন হৈছে কালি সতি আজিৰ সতি তিনদিন হ'ব।
অ', অ', অ', ঠিকেই আছে, ঠিকেই আছে মই সেই এই, তহঁতৰ মিউজিকখনৰ কাষতে আৰু এখন মিউজিক যে আছে এই কি নাম আছিলে, কি ৰংগ বুলি।
অ', অ', ৰংগালয়। হেল্ল'। হেল্ল', ভালকে দেখোন মাতটো অহা নাই।
হেল্ল'।
নেটৰ কিবা প্ৰব্লেম হৈছে, অ', অ', শুনিছোঁ, শুনিছোঁ।
অ', এই ৰংগালয়ত কিবা গায়ন-বায়নৰ প্ৰগ্ৰাম এটা হ'ব নেকি, দশ তাৰিখৰ পৰা খবৰ এটা ল'বিচোন।
অ', মইও শুনিছিলোঁ মই ভালকে সুধি পেলাই ক'ম বাৰু দেই তোক তইও যাম বুলি ভাবিছ নেকি? হেল্ল'।
যোনখন শিকাই আছে, সেইখন তোৰ হেৰিহে, ছোৱালী মানুহৰহে অকল।
অ', সেই আমাৰ এতিয়া অকল ছোৱালী শিকাই।
অ', সেই ৰংগালয়ত মানে, তোৰ ল'ৰা মানুহক দিছে মই শুনামতে গতিকে তাতে খবৰ এটা লৈ দিবিচোন। ময়ো শিকিম তেতিয়া।
হেল্ল'।
শুনিছনে?